আৰু হেল্ল' হয়, কি কৰি আছা? মই এই ৰাস্তাৰ ফালে ওলাই আহিছো, তুমি কি কৰি আছা?
হেল্ল'।
হয়, তুমি কি কৰি আছা?
এ, মই শুই আছো, তুমি কি কৰিছা?
মই মানে অলপ ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ।
অহ। আজি বতাহ আছে ন' বহুত। আমাৰ ফালে, আমাৰ ফালে আজি বহুত বতাহ।
হয়, আমাৰ ফালেও বতাহ আহি আছে অলপ অলপ।
অ', ভাত খাইছা? খালো, তুমি? অহ। ক'ৰবাত গৈ আছা নেকি?
নাই নাই যোৱা নাই। তোমালোকৰ সদায় খ হয়, যোৱা নাই কৰবাত, এনেই ৰাস্তাত ৰখি আছো।
এহ।
এনেই ৰাস্তাত ৰখি আছো।
অহ।
তোমালোকৰ ফালে সৰু ল'ৰা-ছোৱালীয়ে খেলা-ধূলা কৰেনে?
অ', গোটেই দিন খেলিয়ে থাকে।
অ'। গোটেই দিন খেলিব নালাগে, কিন্তু হলে অ'।
মানে উৎপাত কৰে যে বেছি, হয়, খেলা-ধূলা কৰিলে ভাল।
হয়, তাৰ পৰা কাৰণে ভাল স্বাস্ তৰ কাৰণে ভাল। কিন্তু সেই বুলি গোটেই দিন খেলিব নালাগে, মানে টাইমটো
তোমালোকৰ ঘৰত সৰু পোৱালি আছে?
হয় আছে।
অ', আমাৰ ঘৰতো আছে। বেছি উৎপাত কৰে যে, গোটেই দিন মানে খেলিয়েই থাকে।
অ' গোটেই দিন খেলিব নালাগে, কিন তু মানে, আবেলি টাইমত খেলিব লাগে, ৰাতিপুৱা অলপ খেলিব মানে, টাইম-টো-টাইম খেলিব লাগে, পঢ়াৰ টাইমত কৰিব লাগে। তেতিয়া মানে খৰিত শৰীৰটো পুৰা সুস্থ-সবল থাকে।
হয়।
আৰু এনেও সৰু । এতিয়া আজিকালি যে সৰু ল'ৰা-ছোৱালীয়ে, মানে, মোবাইলত বেছি ধ্যান হৈ যায় যে, সেইকাৰণে খেলা-ধূলা কৰিবও নোখোজে।
হয়-হয়। আমি, আমি যেতিয়া সৰু আছিলোঁ, তেতিয়াতো ইণ্টাৰনেট নাছিল, মোবাইল নাছ ছিলে। আমি গোটেই দিন খেলিয়েই আছিলোঁ। এতিয়াতো পোৱালীয়ে নেখেলেই গোটেই দিন মোবাইলেই চাই থাকে।
হয়, আগত তেই ভাল আছিলে। তেতিয়া মোবাইল-চোবাইল নাছ ছিলে, ল'ৰা-ছোৱালীয়ে পুৰা খেলা-ধূলা কৰিছিলে, মোবাইল-চোৱাইল ইমান নাছাইচিলে
হয়। আমি মোবাইল কি, তেতিয়া একো জনাই নাছিলোঁ। এতিয়াতো পোৱালি দুই বছৰৰ পৰাই দাটাছ চব বুজি পায়। এম বি আছে নে নাই বুজি পায়। ইউটিউব চিউটিউব চব বুজি পায় এতিয়া।
হয়। আৰু মোবাইল চালে, তোমাৰ চকুৰ, চকুৰো প্ৰব্লেম হ'ব পাৰে ডাঙৰ হৈ
হয়।
হয়, আৰু হয়। বেছি মোবাইল চালে হয়, বেছি বেছি মোবাইল চালে চকুৰ প্ৰব্লেম হ'ব পাৰে, যেতিয়া ডাঙৰ হ'লে।
টিভিটো হয়, হয়। টিভি চালে, ধৰা, একো নহয়, মাজে সময়ে কাৰ্টুন চাৰ্টুন চালে। কিন্তু মোবাইল চালেটো বেয়া, চকুৰ কাৰণে।
হয়। সেইকাৰণে টিভি চিভি অলপ চলপ হয়। সেইকাৰণে অ, ল'ৰা ছোৱালী খেলা ধূলাত অলপ ব্যস্ত ৰাখিব লাগে। খেলা ধূলা কৰিলে, মানে, শৰীৰটো সুস্থ থাকে আৰু ডাঙৰ হৈ, কিবা খেলা খেলৰ কিবা হেৰিত যাব পাৰিব।
হয় হয়।
সেইকাৰণে
পোৱালি বিলাগ
হয়। বুজাব লাগিব।
আমি যেতিয়া সৰু আছিলোঁ, মোক মোবাইল মোবাইল যে মানে চিনি নাপাওঁ মোবাইল নাইয়ে।
হয় সেইকাৰণে ডাঙৰ ডাঙৰ ডাঙৰসকলে সৰু-সৰুসকলক বুজাব লাগিব যে মোবাইল, চোবাইল চাব নালাগে। মোবাইল বেয়া বস্তু। ডাঙৰ হ'লেতো এনেও চাবই, গম পাবই। তেতিয়া হ'লেতো ইমান চিন্তা নাই, ডাঙৰ হ'লে। কিন্তু সৰু থাকোঁতে, মানে, মোবাইল ফোনটো যিমান পাৰোঁ, মানে, দিব নালাগে।
হয়, মোবাইল ফোনটো, মানে, মাক, দেউতাকবিলাকে চাই থাকে না। সেইটো কাৰণে সিহত কৰে। চাব বিচাৰে। চবেই মাক, দেউতাক, চবেই ফোনতে ব্যস্ত থাকে। মোবাইলটো লৈ গোটেই দিন সেইটো কাৰণে সিহঁত চাব বিচাৰে
আজিকালি আৰু, আৰু কিবা বল, চল খেলি কিনে। আজিকালি কিমান ডাঙৰ, ডাঙৰ মানুহ হৈ আছে। বব খেলি কিবা ফুটবলৰ ফুটবলাৰ হৈ আছে। ক্ৰিকেটাৰ হৈ আছে মই খেল চাওঁ। আৰু খেল, মানে, হয় মানুহ ডাঙৰ হৈ কিবা চাকৰি বা কিবা ব্যৱসায় কৰিব নোৱাৰিলে, খেলত, খেলত যদি ভাল থাকিলে খেল খেলি কেনেই জীৱনতটো কটাব পাৰিব।
হয়।
সেইকাৰণে খেলতো গুৰুত্ব সমানেই। মানে, বাকী পঢ়া-শুনাৰ লগত
হয়, বাহিৰা বস্তুটো তেনেকে গুৰু দিব লাগে। অকল পঢ়িলে যে চাকৰি হব তেনেক
হয় তেনেকুৱা নহয় অ খেলত কিমান মানুহে খেল খেলি কেনে জীৱন পাৰ কৰি আছে।
হয়, তুমি আই পি এল চোৱা ন?
হয় আই পি এল চাওঁ বেলেগ খেলো চাওঁ।
অ' খেলত ইণ্টাৰেষ্ট আছে মানে তোমাৰ?
হয় ইনট্ৰাৰেষ্ট আছে।
উম। চাব লাগে ময়ো চাওঁ মাজে মাজে।
হয় মই বহুত খেল তোমাৰ ক্ৰি ক্ৰিকেট খেল চাওঁ, কাবাডী চাওঁ আৰু বেলেগ বেলেগ খেল আছে সেইবোৰো চাওঁ।
অ' এনে মোবাইলত বেলেগ গেম খেলা নে?
মোবাইলত গেম নেখেলো।
অ'।
মোবাইলৰ গেমবোৰ খেলিব নালাগে। কাৰণ মোবাইলৰ মোবাইলৰ গেমে মানুহক বহুত হেৰি কৰে। কিন্তু মোবাইলৰ গেমবোৰ খেলিব নালাগে এনে নিজে গাঁৱত খেলিব লাগে।
হয়, তেনেকে খেলিব লাগে, আগে আজিকালি সৰু পোৱালীবিলাকে দেখোন মোবাইলত গেম খেলি থাকে।
হয়।
উম, বাট কি দি খালা?
হা
ভাত কি দি খাইছিলা?
ভাত মাছ দি খাইছিলো আজি।
অ'। তোমালোকৰ গাঁৱত হেৰি ক্ৰিকেট, ভলীবল তেনেকুৱা খেল হয়নে আবেলি টাইমত?
খেল হয়, খেল ক্ৰিকেটটো বেছি হয় অ', ভলীবল বা ফুটবল বেছি নহয়।
অ', তুমি খেলানে?
খেলো মাজে মাজে সদায় নেখেলো ধৰা আবেলি টাইমত কেতিয়াবা কেতিয়াবা খেলো।
অ', তেনেকে আবেলি টাইমত খেল চাইয়ো ভাল লাগে ন'?
হয় খেল চাই ভাল লাগে।
আমাৰ ফালে হয় যে গৈ মানে চাই থাক উম।
খেল চালেও ভাল লাগে, খেল খেলিও ভাল লাগে।
হয়, হয় নিজে নেখেলিলেও ধৰা চাইও ভাল লাগে।
হয় বেলেগৰ খেল চাইও ভাল লাগে।
আমাৰ গাঁৱতো ডেইলি মানে আবেলি খেল হয়। ক্ৰিকেট।
আপোনালোকৰ গাঁৱত খেলৰ ডাঙৰ হেৰি আছে পথাৰ আছে খেল খেলিব কাৰণে?
হয় ফিল্ড আছে ফিল্ড।
অ', তাত
তাত খেলি থাকে মানে। হয় ডেইলি মানে আবেলি টাইমত খেল হয়।
কি আছে খেল হ'ব লাগে। আজিকালি বহুত গাঁওতে খেল চেল হয়, বহুত এতিয়া যে বহুত ত লাহে লাহে খেলতো যে মানে নোহোৱা হৈ আছে, মানে মোবাইল ফোনে চব খেলবোৰ নোহোৱা কৰি দি কৰি আছে।
অ', অ', চবেই মোবাইলতে ব্যস্ত থাক থিক আছে সেইটো কাৰণে।
হয়। সেইকাৰণে অলপ খেলটো, খেলটোৰ প্ৰতি অলপ চকু ৰাখিব লাগিব।
আহে মানে আবেলি টাইমত অ'।
আৰু সমাজৰ মানুহবিলাকেও মানে মাজে মাজে খেল খেলৰ প্ৰতিযোগিতা পাতিব লাগে।
হয়।
তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে মানে খেলৰ প্ৰতি আগ্ৰহও বৃদ্ধি পাব।
হয় হয়। আহে তাতো আমাৰ গাঁৱত যে খেল হয় যে, তাত বহু বহুত মানুহ আহে চাবলৈ।
অ'। আগতে-আগতে বেছিভাগ গাঁৱঁতে ডাঙৰ-ডাঙৰ খেল পাতিছিলে। এতিয়া লাহে-লাহে সেইটো কমি গৈ আছে।
হয়। এতিয়া বহুত কমিছে।
হয়। আমাৰ গাঁৱত যে, তোমাৰ, বছৰত এবাৰ ডাঙৰকে এটা ক্ৰিকেট টুৰ্ণামেণ্ট হয়েই। তাত, মানে, বহুত মানে, ওচৰ-চুবুৰীয়া যিমান গাঁও আছে, চবৰ পৰা, মানে, খেলুৱৈসকল আহি কিনে, তাত অংশগ্ৰহণ কৰে। ডাঙৰ খেল হয়। তাত খেল চাবলৈও বহুত উম, তাত খেল চাবলৈও বহুত মানুহ আহে।
হয়। এতিয়া বহুত কমি গৈছে। এতিয়া খেল নহয়েই চব মোবাইলত ব্যস্ত থাকে। বতৰটো এতিয়া ঠাণ্ডা কৰিছে আমাৰ ফালে, জানা। কেইদিনমান বহুত গৰম দিছে যে, এতিয়া অকণ ঠাণ্ড
হয়। অ', আমাৰ ঘৰতো এতিয়া মানে বাঁহ আহি আছে অলপ-অলপ। আজি ইমান গৰম। এতিয়া মানে অ', আগতে অলপ, আগত অলপ গৰমতো লাগিছিলে। এতিয়া, মানে, বতাহ আহি আছে যে, এতিয়া গ
আমাৰ ফালেও এতিয়া বহুত বতাহ দিছে।
বতাহটো অলপ-অলপ থাকিলে, মানে, গৰমটো, ৰ'দ দিলেও, গৰমটো, মানে, অলপ কম লাগে।
হয়-হয়-হয়।
এতিয়াতো ঘৰতে আছা?
এতিয়া ঘৰতে আছোঁ। এনেই বহি আছোঁ।
উঁ, আজিৰ টাইমত কৰবাত যাবা নেকি? নে ঘৰতে থাকিবা?
আজি ক'তো নাযাওঁ। আজি ঘৰতে থাকি কালি চাওঁ কি হয়। পিছবেলা টাইমত
হয়, অ'। আৰু বেছি, হয়, আৰু বেছি বতাহ দি থাকিলে, কৰবাত গৈও ভাল নালাগে।
হয়, ধূলি-ধূলি আছে যে। হয়, সেইটো কাৰণে
ঠিক আছে। হ'ব। পিছত কথা পাতিম।